উৰিশা। কি খবৰ?
অ ভালেইে।
অ'। এ আছো দিয়া। আজি কি কৰি আছা? তুমি এতিয়া।
এ আছিলো বহি, বহুত দিনৰ মূৰত ফোন কৰিলা।
অ', তাকে তাকে, নাই আজি আমাৰ অকমান খোৱা বোৱা দেৰিয়ে হল দিয়া, সেইকাৰণে মানে অকণ দেৰি হল ফোন কৰা নহলে বা অকণ আগতীয়াকে ফোন কৰিলো হয়। আ এনে আৰু বহুত দিনৰ মূৰত ফোন মানে কথা বতৰা হোৱা নাইতো গতিকে বোলে ফোনটো কৰি পেলাই খবৰ খা খবৰ খিনিও লওঁ উ, সেইবুলি আৰু। অ তাকে আজি পিছত খোৱাবোৱা
খোৱা বোৱা, কৰা নাই। কৰিম হে আও এই বনাব গৈছে
অ', বনাবলৈ গৈছে। আচ্ছা আচ্ছা, দ কলেজৰ পৰা, স্কুলৰ পৰা আহিলে যেন পাইছো।
অ কলেজৰ পৰা আহিলো আহি খোৱা নাই আৰু উম
অ তোমালোকৰ কিবা একজাম চলি আছে নেকি বাৰু এইকেইদিন
অ একজাম হৈ আছিলে যোৱাকালি শেষ হ'ল
কি চেমিষ্টাৰ নে নে কিবা ক্লাছৰহে
চেচনেল হৈ আছিলে আৰু।
অ চেচনেল চেচনেল মানে এইটো টো তোমাৰ এপ্ৰিল মাহে সোমালে ন তেতিয়াহ'লে তোমালোক এনেয়ে চেমিষ্টাৰ একজাম কেতিয়ালৈ হয় জুন মানত হ'ব চাগে জুন
অ জুন জুন মানত হৈ যাব জুলাইলৈ নাথ াথাকে
জুনত হয়। আৰু নেক্সট চেচন টো তোমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব
অ আগ আগষ্টৰ পৰা হ'ব
অ আগষ্টৰ পৰা একমাহ দিয়ে আৰু মাজত
উম উম
অ ঠিকে আছে এই যিবিলাক তোমালোকে চেচনেল একজাম দিয়া ধৰা সেইবিলাক মাৰ্কচবিলাক মানে তেওঁলোকে সেই চেমিষ্টাৰ একজামত জইন কৰে নে নে নকৰে
অ', জইন কৰে মানে, ইয়াতে আমাৰ টুৱেণ্টি মাৰ্কচৰ হয়। অ টুৱেন্টি মাৰ্কচত মানে আমি তাত ছেমিষ্টাৰ একজামত সেই টুৱেণ্টি মাৰ্কচটো পাই যিমান পাইছোঁ আৰু টুৱেণ্টিত ধৰি লোৱা মই যদি ফিফটিন পাওঁ সেই ফিফটিন গুচি যাবগৈ তেনেকে আৰু। টুৱেণ্টি মাৰ্কচ এটা টুৱেণ্টি মাৰ্ক্স এটা হেইয়া, হেৰি হেইটো এক্জামৰ পৰা যায় চেচনেলৰ পৰা, ডাইৰেক্ট যায় চেচনেলৰ পৰা, মই যিমান পাঁও সেইটোৱেই গুছি যাব। আৰু আৰু টুৱেণ্টি মানে কিবা পেক টিকেল কিবা কিবি এনেকে থাকে আৰু।
অহ, অ অ তোমালোকৰ টুৱেণ্টিহে প্ৰেক্টি থাকে ন', আমি থাৰ্টিকে প্ৰেক্টিকেল পাইছিলো। থাৰ্টি আৰু চেভেণ্টি টাইপ আছিল আমাৰ।
তেনেকুৱা নহয় মা, টুৱেন্টি মাৰ্কছ এটা থাকে সেই মাৰ্কছটোতে মানে পেকটিকেলো সোমাই থাকে, অ', বাহিৰা মই ধৰি লোৱা কলেজত কিবা পাতিছে, মই কিমানত কিমানত গৈছোঁ, তাৰপিছতে আৰু কলেজত কিমান দিন এটেণ্ডেঞ্চ আছে মোৰ সেইবিলাক আৰু
আচ্ছা আচ্ছা অ' এই গোটেই বিলাক সাঙুৰি লয় তামানে সেই বিজ ভিতৰতে
অ'।
অ'। অঁ অকণমান বেলেগ হৈছে যেন লাগিছে দেই। তেতিয়া হ'লে দেই আমাৰ পৰা। উম আৰু তোমাৰ এই ধৰা চেমিষ্টাৰ পৰীক্ষাটোত কেইটা চেচনেল হয় এটাই হয়নে নে কেইবাটাও হয় তাৰমানে?
চেচনেল এটাই হয়। এটাই হয়, সেইটোপাই যায় আৰু।
সেইটোপাই ডাইৰেক্ট গুছি যায় অ' ছমাহৰ সময় নাপাই কোৰ্চটো বহুত‌ পোটোকে পোৱা যেন লাগে।
অ', অ', অ', ছ-ছমাহ আজিকালি আজিকালি বছৰেই গুচি যায় সোনকালে।
উম নহয় ধৰা তুমি মই কথা এটা কৈছো বোলো তোমালোকে যদি জানুৱাৰীৰ পৰাও ষ্টাৰ্ট কৰা জানুৱাৰীটোতে সেই নতুন বছৰ। বিহু হেনেকে বুলিয়ে গ'ল। ফেব্ৰুৱাৰীতো সৰস্বতী পূজা আকৌ কিবা এনেকে শিৱ পূজা আহক এনেকে কিবা সেনেকে বুলিয়ে গ'ল। মাৰ্চ মাহটো যেনিবা সেই কিবা কিবি অকমান থাকে তথাপিও হলি চলি মিলি পেলাই। এ সেনেকে থাকে মানে প্ৰত্যেক টো মাহত যদি বন্ধ ওলাই তাতেইটো এই এপ্ৰিলৰ মাহৰ বহাগ মাহটোতো আৰু দুটা তিনিটা দিন বেছিকে ছুটি হয়। আ তো তেনেকে
এটা হেৰি এ পাৰ‌ ছেমিষ্টাৰ? শেষ হোৱাৰ পিছতে এই জানুৱাৰী মাহটো বন্ধ নিচিনা হয় মাঘৰ বিহুতো থাকে নহয়। তাৰপিছতে এইয়া জানুৱাৰী মাহটো আধা পাই পেলাই। তাৰপিছতে এই এই ছমাহটো মানে জানুৱাৰীৰ পৰা এই ছমাহটো সেয়া বন্ধ নিচিনা হয় ইলেকচন থাকে। ইলেকশচনৰ বুলি ইলেকচন বুলি বহুত বন্ধ হৈ যায়। উম। তাতে মানে আমাক কলেজতে ইলেকচনৰ কাম বোৰ আমাক কলেজতে হয়।
অও আচ্ছা আচ্ছা জনাল পৰিচে তাতে এ উম উম। অ বুজিছো বুজিছো। এতিয়া কিন্তু আকৌ সেই একেই কথা হয় ন তোমাৰ বোলে জুলাইৰ পৰাও যদি কি জুলাই নহয় আগষ্ট আগষ্ট টৰ পৰা যদি বোলে ষ্টাৰ্ট হয়। এ তাপিছতোৰ লাহেকে হে পূজা। বিহু। সেইয়া আকৌ আকৌ বোলে দেৱালী
তেতিয়া মানে কি হয় অ, তেতিয়া মানে বহুত কমেই বন্ধ হয়। পূজা বুলি দচ দিন দিয়ে সেইটোতে অলপ দীঘলীয়া হয়। তাৰপিছতে বিহু ধৰি লোৱা এদিন বা দুদিন দিলে তেনেকে দেৱালী এ দিন এনেকেয়ে দিয়ে মানে কিন্তু এ এতিয়া মানে কি হয় বহুত বহুত দিন আমাৰ বন্ধ হৈ যায়। পোন্ধৰ দিন বিশ দিন বন্ধ হৈ যায়। ইলেকচনৰ মানুহ বিলাক আহি পেলাই আমাৰ ইয়াত ইয়াতেই থাকেহি ন কেম্প
অ অ অ অ অ অ অ তেতিয়াহ'লে পঢ়া ভালকে অলপ খট টি হৈছে তেত
অ পঢ়া খতি মানে এ ক্লাছ বিলাক।। নহয় আৰু ভালদৰে।।
উম সেইটো য়ে। কিন্তু সেই টিউচন।। টিউচনলৈ থাকিলে মানে বস্তুবিলাক আগবাঢ়ি থাকে জানো চা জানিবা।। কিন্তু মানে স্কুলৰ কলেজৰ পঢ়া।। টো।।
অ স্কুলত হোৱা হয় টিউচন চিউচন সেইবিলাক ল'লোঁ হয়। কিন্তু এতিয়া মানে।। হেৰি এ দয়াচা অ কলেজে পঢ়িলোঁ এতিয়া নো কি টিউচন ল'ম নিজেই পঢ়ি পেলাই পাৰোঁ।
অ' হয় নেকি, মানে টিউচন ল'ব লগা নহয়গে আৰু ন?
অ' নহয় মানে যিখিনি পঢ়াই মানে নিজে বুজি পাও, নিজে সেয়া পঢ়ি পেলাই এক্সাম দিওঁ।
অ', অ', অ', বুজিছো। আৰু এতিয়া ধৰা তোমাৰ কি কি চাবজেক্ট ৰাখেনো? মানে মেজৰটোৰ লগত আৰু কি কি থাকিব?
অ, আগতেতো মই এতিয়া কি, কি কি আছিল নাজানো, কিন্তু আজিকালি মানে চেঞ্জ হ'ল, মেজ মেজৰ, মাইনৰ ও থাকে, তাৰপিছত আৰু ধৰি লোৱা, বহুত কিবা-কিবি ছাবজেক্ট থাকে। অ', তাতে ধৰি লোৱা চাইন্সৰ খিনি আৰ্টচৰ কিছু কিছুমান ছাবজেক্ট চুজ কৰিব লাগে। আৰ্টচৰ খিনিয়ে চাইন্সৰ যাতে, অ', চাইন্সছে মানে কিছুমান আৰ্টচৰ চাবজেক্ট মানে আজিকালি এক্সাম বিলাক হয় ন, এপিএছচি হওক কিবা কিবি এক্সাম হয়, তাতটো এতিয়া আমাক যিকোনো এক্সাম দিব গ'লেই আমাক মেথছ প্ৰয়োজন হয় বা
অ', অ'।
টোৰে কিবা এটা এটা প্ৰয়োজন হয়, গতিকে আমি চাইন্সৰ খিনি পঢ়ি থাকি থাকিলেই নহ'ব বা আৰ্টছৰ খিনি অকল আৰ্টছৰ খিনি পঢ়ি থাকিলেই নহ'ব। ত, সিহঁতকোঁ মানে মেথছ অলপ ইমান লাগে। বা বেলেগ চাইন্সৰ কিছুমান গ লাগে। এক্সাম বিলাকত তেতিয়া সিহঁতৰ সুবিধা হয়। বা আমাৰ হ'লেও সুবিধা হয়। সেইকাৰণে মানে বহুত নাই চিলেবাছ অলপ অলপ দি দিয়ে মানে, যাতে আমি, অ'। যাতে আমি মানে পিছত এক্সামটো দি বলৈ আমাৰ মানে কষ্ট নহয়।
অ', বুজিছো বুজিছো, অ', ঠিকে আছে। দেই বৰ ভাল কথা, বৰ ভাল শুনিছোঁ। এতিয়া তুমি কি কি চাবজেক্ট লৈ আছ ধৰা, তোমাৰ ভাগত কি কি পৰিছে?
অ', মোৰ মানে, হেৰি মেজৰটো আছে। তাৰপিছতে মাইনৰ আছে, তাৰপিছত এটা আছামিচ মাইনৰ মানে, এটা যিকোনো এটা ছাবজেক্ট লৈ ল'লেই হ'ল আৰু সেইটো মাইনৰ হয়। পিছত নাইকিয়া হৈ যায়গৈ আৰু। চাবজেক্টো তাৰপিছতে উহ তাৰপিছতে মাই মেজৰ মাইনৰ মানে কি হয় হে পিছলৈ মানে মাইনৰটো মেজৰ কৰি দিব পাৰি, যদি বিচাৰে ধৰি লোৱা মেজৰটো আমি বেয়া পাইছোঁ মাইনৰটোকে মেজৰ কৰি লওঁ। এনেকুৱা নিচিনা কৰিব পাৰি আৰু। আৰু কেতিয়াবা কিছুমান চাবজেক্ট কত মেজৰটো পোৱা নাযায় ন'। ত' সেতিয়া তেতিয়া মানে আমি সেই অ', মাইন'ৰ মেজৰ নাপালে মাইন'ৰ কৰি লওঁ সেই বস্তুটো, মাইন'ৰ কৰিলে পিছত তেতিয়া আমি এক্জামবিলাক দি পেলাই ভাল মাৰ্কছ আনি পেলাই সেইটো মেজৰ কৰি ল'ব পাৰোঁ। তাতে এতিয়া আমাৰ মানে কি হয় এটা আছে আছামিজ কমিউনিকেশ্যন বুলি। অহ, তাতে সেই সেইটো মানে চবেই ল'ব লাগিব। আছামিছ কমিউনিকেশ্যনটো, তাত অ', কিছুমান অসমীয়া ক ঠা হেৰি বুজি পোৱা মানে তাত শিকাই আৰু। অসমীয়া শব্দবিলাক শুদ্ধকেই হওঁক। বা অসমীয়াত কিবা এখন লিখি বলৈ এ তেনেকুঁৱা আৰু, তাপিছতে অ'। তাৰপিছতে পৰিৱেশৰ বিষয়ে এটা আছে, হে সেইটো চবেই ল'ব লাগিব তাৰপিছত এম ডি‌ চি বুলি চাবজেক্ট আছে সেইটো প-চবৰে বেলেগ, বেলেগ হয়। মোৰ মানে হেৰি এম ডি চি মানে এম ডি চি বুলি এইটো এটা, এটা চাবজেক্ট আছে আৰু চাবজেক্টবিলাকৰ নাম এম ডি চি ফাইভ এম ডি চি। টু এম ডি চি ছিক্স এনেকে মানে। প্ৰতিটোৰে বেলেগ, বেলেগ নাম থাকে। মোৰ চাবজেক্টটোৰ নাম টো আ, পিপুল ৰাইটচ আৰু। হিউমেনিটিছ এন পিপল ৰাই, অ', এনেকুৱা আৰু তাৰপিছতে অ', হিউমেনি চাইন্স। তাছতে আৰু অ', ফাৰ্ষ্ট চেমিষ্টাৰত সেইটো আছিলে আৰু ছেকেণ্ড চেমিষ্টাৰত ডেম'ক্ৰেছি এণ্ড পিপল ৰাইটছ।
অ', অ', তুমি এইবিলাক ভাল পোৱা ন? মানে
ভাল পোৱা মানে কি আমি অ', সেই আমি মানে আৰ্টছৰ চাবজেক্ট সেইখিনি ল'ব লাগে, সেয়া জোনটো লওঁ আৰু আৰ্টছৰ চাবজেক্ট, কিন্তু এইটো মানে সুবিধা জনক হয়, আৰু অ', জানিব পাৰি, কিছুমান কথা অ', বহুত নহয় চিলেবাছ বিলাক মানে ছমাহেই যে, আমি ইমান
অ' অ'। মই আমাৰ সময়ত আকৌ মই পাইছিলো, তোমাৰ মোৰতো বায়'লজিত বটেনিত মেজৰ আছিলে ন ত' মোৰ বটেনি আছ। আছিলে তাৰপিছত জুল'জি আছিলে অ' তাৰপিছত তোমাৰ কেমেষ্ট্ৰি, ফিজিক্স আৰু তুমি যদি মেট্ছ ল'ব বিচাৰা মেট্চ লব পাৰা, যদি ল'ব নিবিচাৰা নহলেও হ'ব আৰু তোমাৰ অ' উম কম্পালচৰিৰ ভিতৰত আছিলে ইংলিছ। ইংলিছটো কম্পালচৰী থাকিবই লাগিব। তাৰমানে এইকেইটা চাবজেক্ট আছিলে আমাৰ। আৰু মই জনামতে আগতে মেথছ মেজৰ বিলাকক চেমি চাইন্স বুলি কয়, মানে তেওঁলোকে আৰ্টছ আৰু চাইন্স দুইটাই পঢ়িব লাগে। আৰু আমাৰ খিনিত টো বাৰু এতিয়া ছাইন্স ডিপাৰ্টমেণ্টেই হৈ যায়। সেইকাৰণে আমি তেনেকুৱা ধৰণৰ কোনো আ চাবজেক্ট আচলতে পোৱা নাছিলো। এ আমাৰ এইখিনিয়ে আছিলে তাৰমানে এইকেইটা যি চাবজেক্ট ক'লো, এইখিনিয়ে আছিলে। এতিয়া ইয়াতে তাৰমানে যে তেতিয়া মই তোমাক ধৰা বত্নী বুলি কওঁ বা জুলজী বুলি কওঁ তাৰে আকৌ কিছুমান বিভাগ থাকে ন জেগাই জেগাই বিভাগ থাক তে টো মোৰ তামানে জেনেটিক্স আছি তোৰচত মই গৈ পেলাই অ'। অ', জেনেটিক্স ল'বলৈ তোমাৰ তাৰমানে স্ক'ৰ বহুত ভাল হ'ব লাগিব। নহ'লে সকলোকে মানে জেনেটিক্সটো নিদিয়ে আৰু জেনে সকলোৱে লোৱাটো ভাল নহয়, বুলিয়ে মই ভাবো কাৰণ নিজে পঢ়ি পেলাই মোৰ এক্সপেৰিয়েন্স যিট টো হয় সকলোৱে আচলতে ল লাগে মানে এক্সট্ৰিমলী, এক্সট্ৰিমলী ডিফিকাল্ট চাবজেক্ট। বুলি মই ভাবো আ আ, ত' অ', ভগৱানৰ কৃপাত যেনিবা মানে পালোগে আৰু জেনেটিক্সটো পালোগে মই। অ', তো জেনেটিক্স আছিলে মাষ্টাৰ্চত ত' সেনেকুৱা আৰু তাৰ ওপৰতেই পঢ়িছিলো মষ্টলি আৰু আমাৰ ধৰা ৰিচাৰ্চ থাকে, ৰিচাৰ্চ স্কলাৰ হিচাপেও মই আছিলো। চ' মই ৰিচাৰ্চ ও কৰিছিলো তাৰ ওপৰত, চ' এনেকুৱা আছিল আমাৰ। ত' এতিয়া যদি কিবা চেঞ্জ হৈছে সেইটো বিষয়ে মই নাজানো বিশেষ অ' তোমাৰ পৰাহে এতিয়া গম পালো যে, অলপ অলপ কিবা কবি চেঞ্জ
অ', চেঞ্জ হৈছে, এতিয়া মানে এক্জামবোৰৰ কাৰণে অ', এতিয়া হেইয়া আৰ্টছৰ খিনিও ধৰি লোৱা মেটচৰ কিবা, কিবি ফিজিক্সৰ কিবা, কিবি এইবিলাক অলপ জানিব পাৰিব ইয়াৰ
উম, বুইছো বুইছো উম, তাকে ঠিকে আছে দিয়া আজি অলপ নতুন কথাই গম পালো তোমাৰ পৰা তাকে হ'ব, দিয়া কথা পাতিম নহ'লে হা এতিয়া ৰাখিছো।
অ', অ', হ'ব দিয়া উম।